হেল্ল', কি
এ কি কৰি আছো মানে কি, এই ভাত কেইটা খাবলৈ যাওঁ বুজিছা বেয়া ভোক লাগিছে।
মই তোমাৰ, মই তোমাৰ এই অলপ আগত খাইছো। খাই কেনে এতিয়া মানে ঘৰৰ, ঘৰৰ আগফালে মানে বহি আছিলো ফলত গছৰ তলত।
তোমালোকৰ যে যিহেতু সোনকালে খাই হয় নে নহয় বাৰু
অ', আমি সোনকালে খাওঁ অলপ। তোমালোক, তোমোকেতো বহুত দেৰি দেৰিকে খোৱা সেইটো বাৰু মই জানো।
আ দেৰি দেৰিকে মানে আলপ দেৰি হয় আৰু অলপ, নে কি কোৱা অলপ দেৰি হ'বই ভাত-পানী খাওঁতে।
অ', অ'।
তাৰ কাৰণে অলপ হেৰি হয় আও, মানে দিগদাৰ আও দেৰিকৈ, এতিয়া চোৱা যে দেওবাৰ এতিয়া মোৰ ভোক লাগিলেই কাৰণ, কালি মানে খোৱাতটো অলপ জলদিয়ে হ'লতো আমাৰ।
অ'।
আৰে তোমাৰ লগত মই কামটো কৰাৰ পিছতে ভাতকেইটা খাই মানে শুই থাকিলো, শুই পেলে আকৌ উঠি পিছে হেৰিটা বজাত, সে মানে যাৰ লগত কাম এটা কৰিম বুলি যে কৈছিলো মই
অ', তাৰ লগত কামটো তুমি শেষ কৰি দিছা কালি নেকি? অ'।
কালি, অ', কালি শেষ কৰি দিছো অ'।
অ', মই বাৰু তোমাৰ লগত যে কামটো কৰিছিলো তাৰ পিছত তাত মই একো কাম কৰা নহল, তাতো তাত শুই গৈছিলো কিন্তু এতিয়া আজি মানে বহুত কাম পেইণ্ডিং হৈ আছে দেই সেইখিনি আজি মানে কমপ্লিট কৰিবই লাগিব মোৰ। যেনে তেনে হ
একো হৈ যাব আজি, হৈ যাব আজি কাইলৈ অলপ আছেতো, কাইলৈ বাৰটালৈকে তুমি কৰিব পাৰিবা হয় নে নহয়, কোৱা কথাটো?
অ', কাইলৈ বাৰতালৈকে কৰিব পাৰিম বাৰু কিন্তু কাইলৈ মানে মোৰ কাম আছে যে বহুত। কাম আছে যে সেইকাৰণে কাইলে মানে ৰাতিপুৱা ধৰা আজি কমপ্লিট কৰিব চেষ্টা কৰিম, যদি অলপ-চলপ থাকি যায় তেতিয়াহলে কাইলে ৰাতিপুৱা তোমাক দুঘণ্টামান মাৰি দিম হৈ যাব। কাইলে দিনত মানে
মোৰ এতিয়া, কাইলৈ মোৰ এতিয়া মোৰ এইটো এইটো এইটো মই যিহেতু চাৰি দিন হিচাপে বেৱ কামটো কৰি আছো, এতিয়া মোৰ চোৱা মেইন ডিউটিটো আছে এতিয়া মোৰ কাইলৈ, এ কিমান মই কালি ধৰ দছটা মানত যাব লাগিব, দছটা মানত গৈ থৰি তাইক তে তিনটা, চাৰিটা, পাঁচটা বজাত আহিব লাগিব, কিমান দেৰি হেৰি কৰিব লাগিব মই। আৰু ইফালে মোবাইলৰ চাৰ্জটো যাবই, মানে মোবাইলৰ চাৰ্জো নহয় যাব, যিহেতো এইটো কাম আমি মোবাইলত কৰিবলৈ মানে মোবাইলতে কৰিব লাগে, বেলেগ টাইপ কৰিবলে অপশচন নাই।
নাই নাই বেলেগত অপচন নাই, অ'।
উম, এই মোবাইলটোও থাকি আজিকালি ভালো হৈছে বেয়া হৈছে হয় নে নহয় কোৱা কথা?
অ', এইটোৱেই মোবাইলৰ তোমাৰ ভাল-বেয়া চব গুণ আছে।
সেয়াই তুমি চোৱা মোবাইলটো তুমি এতিয়া মোবাইলটো নহলে মানে কি হৈ যাব ভাবাচোন এতিয়া।
অহ, সেইটোৱেটো বহুত অসুবিধা হৈ যাব। কাম চুমিচ নিজেই চোৱা আমি যিবোৰ কাম কৰি আছো সেইবোৰতো মোবাইল নোহোৱাকে একেবাৰে কৰিবই নোৱাৰিম ন?
এই পুৰা মানে পৃথিৱীৰ লগত সংযোগ নোহোৱা অনিচিনা হৈ যাব তুমি মানে তাক কি হৈ আছে কি নাই হোৱা কোনো গম নাপাব আৰু ন?
একোয়ে কৰিব নোৱাৰিম আমি আৰু ধৰা কিবা খবৰ-চবৰো দিব নোৱাৰিম। কিবা ঘটনা ঘটিলে এ সেইবোৰ অ', কিবা ঘটনা ঘটিলে সেইবোৰো খবৰ আমি নাপাম।
আগতে ভাবচোন আগতে এখন এটা খবৰ যাবলৈ কিমান দিন লাগে। বিচ উ, মানে ডাকঘৰত দিবা তুমি চিঠিখন ডাকঘৰে আকৌ নি হেৰি কৰিব চাব তাছত এড্ৰেছলৈ পঠিয়াব ট্ৰেইন এ দূৰ হয়। ট্ৰেইন দি পঠোৱাৰ পিছত তাত আকৌ গৈ পেলাই আকৌ হিন্তক দিব হীন্তে আকৌ চাই পেলাই চাব চিঠি খিনি ক -কাক দিব আছে কৈ পেলাই সিহঁতক দিব তেনেকে কওঁতে -কওঁতে মানে এ ধৰা আজি খবৰটো দিলা বিছ দিন মানৰ পিছত পাই গৈ নেকি ন'?
অ, কিন্তু আজিকালিটো তোমাৰ এক ছেকেণ্ডত হৈ যায় কামটো। উম, ফোনটো লগাবা বাচ কি খবৰ দিবা সেইটো ক'লা বাচ তোমাৰ কাম হৈ গ'ল।
সেইয়ে।
উম,
আগতে সেই টেলিভিচন বিলাকো ব্লেক এনড হোৱাইটে আছিলে হয় নে নাই কোৱা?
অ, ব্লেক এণ্ড হোৱাইট আছিলে আজিকালিটো কা চব কালাৰিং হৈ গ'ল ডিজিটেল বস্তু আহি গ'ল চব।
কিন্তু ব্লেক এণ্ড হোৱাইট থাকোতে এইবিলাকে মানুহে আগতে ভাবাচোন এখন ঘৰত টিভি কিনা মানে আও কি হয় বহুত হেৰি হৈ যায়।
উম।
মানে একে গাঁৱত আগতে যেতিয়া এটা আমাৰ ঘৰৰ কাৰনে টিভি কিনে নোহোৱা কিন এইবিলাক হেৰি নেদেখা বস্তু নিচিনা কৰা হয় নে নহয় মানুহে কোৱা?
অ, নেদেখা বস্তু অ, সেইটোৱে।
আজিকালি তুমি যেতিয়াকে মষ্ট তে ৱাল সমান টি বি এটা ললে কি ক'ব? টিবিহে।
একোৱে নকয় অ, একোৱে নকয়। কাৰণ চবেই মানে চাই আছে ইমান ডাঙৰ - ডাঙৰ বস্তু ওলাই আছে এতিয়া মানে ইমান আচৰিত নহয়। আগতে মানে এটা সৰু বস্তু আনিলে মানুহে মানে আচৰিত হৈ গৈছিলে যে বা কিমান ডাঙৰ বস্তু এটা আনিলে।
সেইটোয়ে আৰু এতিয়া ভাবাচোন এটা টিভি ওলাইছে কিমান ডাঙৰ কি টিভি ওলাইছে কিমান ৱাল টিভি এটা।
কিমান ডাঙৰ?
মানে এখন ৱালৰ সমান হ'ব।
বা সেইটোয়েতো তুমি চোৱাচোন কিমান ডাঙৰ টিবি হ'লেও তুমি চাবা মানুহ ইমান চাবলৈ নাযাব এই টিবি এটা লৈছে ডাঙৰ টিবি এইটোৱে কৰিব। কৈ দিব নৰ্মেল অ',
সেইটো মানে ইমানেই ডাঙৰ তোমাৰ দামটো কমো তিন - পাঁচ লাখ নে দছ লাখৰ ভিতৰত আৰু
উম, বহুত দাম।
বহুত দাম সেইটো হিচাবে কোৱালিটিও ভাল পাবা এখন যদি আমাৰ ঘৰৰ ৱালৰ সমান হয় ৱালখন কিমান ডাঙৰ হয় তুমি ভাবাচোন?
অ, সেইটোয়েতো বহুত ডাঙৰ।
সেইটো ঘৰৰ ভিতৰত সুমিয়াই কেনেক মই সেইটো গম নাপাওঁ আৰু।
সেইটো যেনে তেনে সোমাই আৰু সোমাই এবাৰতো সোমালেই হল আৰু পিছততো আৰু ওলাবও নালাগে নহয় সেইকাৰণে যেনে তেনে সোমাই দিয়ে আৰু। কষ্ট -কষ্ট কৰি।
এইয়া ঘৰৰ যুজাখনটো সমান ডাঙৰ নহয়টো।
উম।
এনে কেনেকে সোমে ভগৱান জানিব আৰু মানে ঘৰৰ ভিতৰত সোমিয়ালেও ধৰ কেতিয়াবা ধৰ বেয়া হ'ল কেনেকে উলিয়াব সেই টো মো বুজি নাই পোৱা।
উম।
কেতিয়া মানে কেতিয়াবা এনেকুৱা নহওঁক ধৰা এনে সৰু শুৱা পাৰ্চ বিলাক বেয়া হ'লে চেঞ্চ লৈ আহিব পাৰিব কি। ঘৰ ভিতৰতে আনি মেকানিকে ঠিক কৰি গুচি যাব মানে হেইং ত যোনটো। চাৰ্ভিচ চেণ্টাৰ মানে এইবিলাক থাকেতো চাৰ্ভিচবিলাক থাকেতো
অহ',
ঘৰতে সোমাই ঠিক কৰি যাব কিন্তু কেতিয়াবা যে ডিছপ্লে এখন বেয়া হয় তেতিয়া কি কৰিব ওলাব কেনেকে?
অ, তেতিয়া বহুত তোমাৰ হেৰি হৈ যাব।
এ কি ভাঙি মেলি সোমাই কি এ ভাঙি দিব নেকি মানে ভাঙি পেলাই উলিয়াই লৈ যাব নে কি কৰিব সেইটো কথা মই গম নাপাওঁ মানে সেইকাৰণে মই সুধিলো বুজিছা এইটো কথা।
নাই নাই সেইটো তুমি ঠিকেই কৈছা, সেইটো মানে বহুত দামী বস্তু না সেইটো মানে পতককে মোৰ মতে মানে পটককে মানে বেয়া নহয়। গম পাইছে আৰু ইমান ডাঙৰ বস্তু পটককে বেয়া হলে ঠিক কৰিব নোৱাৰি, সেইকাৰণে তাত মান সেইবোৰ বস্তু লগোৱা থাকে। যে ক তে মানে বেয়া নহয় গম পাইছা বহুত দিন যায়, বেয়া নহয়।
উম পিছে তোমাক মই কালি যে ই টুৱেণ্টিৰ কথা কৈছিলো চালা নাই গাড়ীখনত?
অ এইটো মই পাহৰিয়ে যাও তুমি পিছে। উম আজি ফোন কৰিবাচোন এবাৰ দুপৰ এটাইত যাম নহ'লে অলপ পিছত চাম ৰবা। মই মানে পাহৰিয়ে যাওঁ গম পাইছাঁ হে।
চাবা চাবা মইও কথা এটা ভাবি আছো বুজিছাঁ। মই মানে বুলেট এখন লোৱাৰ কথা আছিলে মানে পইচা পাতি গোটাই আছিলোঁ। হয় বুলেট এখন ল'ম বুলি ভাবি আছিলোঁ। এতিয়া মানে মোৰ লগৰ এটাই বস্তু এটা দেখালে সেইখন দেখা পাই মানে মই সেই পিছলৈ গাড়ী বাইক ল'ব এ মনেই নোযোৱা হৈ গ'ল কিয় খুৰা চোন।
হয় ই টোৱেণ্টি কাৰণে।
ই টোৱেন্টি কাৰণে নহয় সি মোক এটা মানে মানে ডিলাৰতে দেখালে তাত তোমাৰ মানে চৈধ্য ধৰা টু থাউজেন চৈধ্য, টু থাউজেন ফিফ- ফিপটিনৰ চেভেনটিনৰ তেনেকে মডেল যোনবিলাক গাড়ীৰ মডেল যে। সেইবিলাক তুমি এক এক লাখ পঞ্চাচ দুই লাখ তাৰ ভিতৰত মানে চাৰিচুকীয়াখন পাই যায় গম পোৱা।
অ অ গম পাওঁ গম পাওঁ।
এতিয়া জানাই ন মান কি হয় আ দুচকীয়াখন কোনে ল'ব এতিয়া দুই লাখৰ পৰা তু চাৰিচকীয়া এখন পাই যাব- পুৰণা হ'লো।
অ পুৰণা অ আজিকালি পাই যায় মানে ছেকেণ্ড হেণ্ড দিলাৰ আছে ন আহিয়ে যায়। সেইবোৰতো পাই যায়।
এইটোয়ে চোৱা চাগে ছেকেণ্ড হেণ্ড হ'লেও যিয়ে হওঁক। পুৰণা হ'লেও তোমাৰ গাড়ী এখন আহিব ন নিজৰ বুলি কবলৈ।
অ আহিব অ।
তোমাৰ এতিয়া বাইকখন থাকিলেতো তুমি মোৰ নিজৰ বুলি ক'ব ন খাকটো চলাব নো হেৰি কৰিব নো মই। য'ত থৈদো।
উম।
আও ঘৰখন মই ভাবিছোঁ তেনেুৱাকে মই পইচা অলপ গোটাই মানে আৰু দুই বছৰ মান ভালকৈ পইচা গোটাই দি গোটাই মেলি মই এখন গাড়ী লৈ লওঁ নেকি?
অ লৈ লোৱা লৈ লোৱা ভাল হ'ব। কাৰণ তোমাৰ ফেমিলি তেত- এতিয়া তুমি ফেমিলি লৈ গলে ঘুৰিব পাৰিবা।
উম তেত- তেতিয়া গাড়ীখন লৈ মানে ধুনীয়াকৈ ঘূৰিব পাৰিবা আৰু তাৰপৰা গাড়ী কিনিলেতো হেৰিও হৈ যাব কি আছিলে ই ই এম আই টো হৈ যাব মই ভাবিছো যদি মই যদি হেৰি কৰিব পাৰো মানে বাইক এখন লৈ পেলাই যদি ই এম আই যদি কৰিব আছে যদি বাইকখনৰ ই এম আই দিব পা এখন গাড়ীটো এনেও লৈও ই এম আই কৰিব পাৰিম।
অ অ আৰামছে।
উম, ধৰ কিমান ল'লে, ধৰ দুই লাখ ল'লে ধৰ এক লাখ পঞ্চাশ হাজাৰ মান ধৰ ডাউণ্ট পেমেণ্ট দিদিলোঁ পঞ্চাশ হাজাৰ ই এম আই কৰি এখন লৈ আহিলো ঘৰলৈ।
অ তেতিয়া তোমাৰ ইমে ই এম আইটো তুমি ঘৰলে মাতি দিব পাৰিবা। ইমান তোমাৰ হেৰি হেৰেপ ল'ব নালাগে।
অ তাৰ মানে মানুহৰ কি আও সেইটো মানে মই কি ভাবিছোঁ যাত- ন মইয়ো আগতে এইটো কথাই ভাবিছিলোঁ মানে চাৰিচকীয়া বুলি ভাবিলে মানুহে বহুত দাম বুলি ভাবে।
অ কিন্তু ইমান দাম নহয় তুমি যিমান ভাবি আছা সিমান নতুন ল'লেও অলপ তোমাৰ দামটো পৰিব‌ বুলি চেক কিমান লোৱা যিমান মানুহে ভাবে সিমান দাম নহয়তো।
এইটোৱে মই এইটো মানে এতিয়া ভাবি মানে মই এতিয়া ফীদ লৈ আছো মানে মোক গাড়ী ত মানে টু হুইলাৰ লোৱাতকৈ মই ফৰ হুইলাৰ লোৱা। কি ভাবিছো কোৱাচোন ধৰ বৰষুণ চৰষুণ দিলে আমি ভীজি ভীজি আহিব লাগে কবাত।
অ অ তুমি আকৌ কেতিয়াবা লগ কৰিবা।
তোমাৰ চাউণ্টো অলপ অহা নাই ফাতি ফাতি আহিছে বুইছা?
অ মানে বতাহ আহি আছে যে এতিয়া আহিছেই? অ কৈছিলে যে তুমি যদি ফৰ হুইলাৰ লোৱা তেতিয়াহ'লে তুমি ক'ৰবাত ধৰা ফুৰিবলৈ গ'লে। হ'য়টো ফেমে ফেমেলি ফেমেলি লগত লৈকেনে যাব পাৰিবা।
এইটোৱে আৰু মই প্লাছ মও গাড়ীখন চলাবও শিকি যাম একে নিজৰ থাকিলে।
অ নিজৰ থাকিলে সেইটো বাৰু হয়।
উম শুৱাতে মাজতে শিকিছিলোঁ বুইছা বৰ মানে এনেকুৱা কষ্ট হৈছে ন' চলাবলৈ।
অহ।
বা ভক, ক'ব নোৱাৰো মানে কেনেকে চলাই আছোঁ মানে। হেৰি কৰিবলে বহুত দিগদাৰ অসুবিধা চলাবলে তুমি চলাই পাইছা নে আজিলেকে অলপ হ'লো?
নাই চলোৱা।
আ চলাবাচোন এইবাৰ গিয়াৰ চিৰ্টটো মানে গিয়াৰ খুলা নে কি আও বাইকৰ নিচিনা তুমি মানে বাইক চলালে চব কথা গম পাবাই, ক্লাছ ধৰিপেলাই গিয়াৰ সলাবলে, গিয়াৰ নমাবলে কি কৰিব লাগে কিন্তু তুমি যে ষ্টেৰিংডাল যে তুমি পোনাওতে যে
অ
ৰাম কেনেকুৱা লাগে বুলি কৈছো নহয় মই সিদিনাখন ষ্টিং পোনাব লওঁতে মোৰ সেই কবাত গাঁতত সোমাবই গৈছিলে।
হ মানে বহুত টান ন'?
মানে তুমি ফিল্ডত ঘূৰাই ফুৰিব পাৰিবা গাড়ীখন ধুনীয়াকৈ একো নহয় মো ফিল্ডত ধুনীয়াকৈ গাড়ী গিয়া- চিয়া চি মানে সলাই-চলাই চলাই ফুৰিছোঁ। তাৰপিছত ক'লে ব'ল ৰাস্তাত চলাবি ব'ল। ৰাস্তত চলা বুলি কওতে মোৰ হেৰি হৈ গৈছে নহয়, ভয় লাগি গৈছে নহয়।
উম ৰাস্তাত অঁ ৰাস্তাত মানে অলপ বেলেগ গাড়ীও আহি থাকে যে অলপ মানে দিগদাৰ হ'য়।
অলপমান দিগদাৰ মানে তোমাক কাটিবলে বহুত দিগদাৰ হ'য়।
উম
মানে তোমাৰ ধৰ টাৰ্ণিং- চাৰ্ণিং কাটিবলৈ, হেৰি-চেৰি কৰিবলৈ মানে গাড়ীখনত বহু মানে নিজৰ গাড়ী হ'লে ভয় নাথাকে কিবা এটা হ'লো একো নাই মানে, বেলেগৰ গাড়ীটো এতিয়া শিকা হ'য় ন নিজৰ গাড়ী খন গপচাকিনিটো শিকিব নোৱাৰা।
এই তোমাক যে সিদিনা কৈছিলো আমাৰ ৰোম মেটতোটো এই সিদিনা এটা ডাঙৰ এক্সিডেণ্ট আছিলে চাৰিচুকীয়া বাহন তা ইমান স্পীডত আহি আছে অলপ টাৰ্নিং আছিলে মেইনৰোডত, অলপ টাৰ্নিং আছিলে। ই মানে ইমান স্পীডত আহি আছে টাৰ্নিংটো মানে সি কণ্ট্ৰল কৰিব নোৱা আ কণ্ট্ৰল কৰিব পৰা নাছি ছিলে একদম ডা
ৰাম এ এই ইমান স্পীডটো মানে, অঁ মেইন হাইৱেত বৰ এটা স্পীডত চলাবই হয়, নহয় কোৱা?
স্পীডেই চালাবই। অ এইতোটো স্পিডট চালাবই এইটো বাৰু হয়। কিন্তু মানে কণ্ট্ৰল কৰিব পৰা নাছিলে যে ডাৰেক্ট মানে টাৰ্নিংটো কাটিব পৰা নাছিলে যেন ডাৰেক্ট বহুত তল ধোৱা আছে না একদম পুৰা তলত নমাই দিছিলে।
অ মানে কি জানা, গাড়ীখন স্পীড চলোৱা ওপৰত মই ভাৱো, তুমি যিমান দূৰলৈকে নিজে মানে কণ্ট্ৰল কৰিব পৰা ৰখাব পৰা ধৰ সিমানটো লৈকে
অ আৰু তোমাৰ সেই গাড়ীটো যে অ আৰু সেই গাড়ীটো মানে অলপ কম দামী আছিলে যে সেইকাৰণে চাগে অলপ কিবা নষ্ট নষ্টও হব পাৰে চাগে মানে অলপ কম দামী লাগি আছিলে সেইটো।
অ মানে কি হয় তুমি গাড়ীখনৰ তুমি, ধৰ কণ্ট্ৰল কৰিব পাৰ ধৰ ষাঠিলৈকে কণ্ট্ৰল কৰিব পাৰা তুমি সত্তৰ চলাবতো কি দৰকাৰ পৰিছে।
উম, উম।
এয়াই মই ধৰিলে কণ্ট্ৰল কৰিব পাৰো এতিয়া ভালকৈ গাড়ীবিলাক চলাই ফুৰো। নিজৰ গাড়ী হলেটো বিশ্বাস বাকি ইমান খিনিলেকে চলাব পাওঁ বুলি সমানখিনিলে মই চলাওঁ তাৰওপৰ মই আজিলৈকে চলাই পোৱা নাই।
উম, মই নিজেওটো। যিমান পাৰো সিমানেই চলাও অ এটা লিমিট থাকে না সেইটো লিমিটত ৰাখিব লাগে চব বস্তুৰে।
সেইটোৱে আৰু কিন্তু এ চাবাচোন এইখন হায়াৰ ছেকেণ্ডেৰীটে ৰিজাল্ট ভাল কৰোটে স্কুটিখন যে দিয়ে মানে এটা আগতে লেপটপ দিছিলে। আজি আজি-কালি স্কুটিযে দিয়ে, স্পৃড বহুত যায় ৰে।
স্পীড আছে বাৰু অহ,
আহ সেইনাখন এই আহিছিলে আমাৰ আগতে ছোৱালীজনী কি উৰাই উৰাই চলাইছে নহয় স্কুটিখন, আমি বুলেতেই পাতা বুলেতেই পাতা নাপালো সেই ভিৰৰ মাজত একে, কেপ খু খুমাই ওলাই গুচি গৈছে।
উ তোমালোক চাগে ভাবিছা কি হৈ গল।
উম মানে ইমান স্পীড চলাই ওলাই গ'ল মানে চ আজিকালি কি হৈছে ছোৱালী মানুহক এইখন স্কুটি দিয়াৰ পৰা বেয়া, চলাব লৈছে।
অ বেয়া স্কুটি অ আৰু য'তেই যোৱা তুমি ৰঙা স্কুটিটো যে দেখিবাই।
অ ৰঙা স্কুটি দেখিলে ইমান ভাল নালাগে যোনটো আমাৰ নীলা স্কুটিখন দেখিলে ভাল লাগে। নীলাটো ইমান নাই নহয় নীলাটো লৰাই পাই যে।
অ সেইটো বাৰু হয় আৰু তুমি চাবা নীলাটো বহুত কম।
সেইটোয়ে নীলাটো কিয় কম তুমি ধৰ ল জানাই আজিকালি ছোৱালী লৰা মাজত কিমান হেৰি কৰি আছে ছোৱালীক কিমান, পাইৰেতি দিয়ে।
অহ সেইটোৱে মানে নি